অঞ্জু কি কৰি আছা?
বাবুক সেয়া মেংগ শ্বেক বনাই দি।
অ' আচ্ছা, মই ফোন কৰিছিলোঁ। তেতিয়া কিবা বনাই থকা বুলি কৈছে ভাইটিয়ে।
হেল্ল'
হেল্ল'
হেল্ল' অঞ্জু
ক'ৰ
উম, অ' চামাৰ ভেকেচনো ষ্টাৰ্ট হ'ব আৰু চোৱা গৰমৰ বন্ধ
অঁ এক তাৰিখৰ পৰা দিব, জুলাই অৰ
আহিবা নহ'লে, আমাৰ তাতে কটো যদি ফুৰিব নোযোৱা।
অ' যাম দিয়ক, আপুনি কি কৰি আছে?
অ' এইয়া চাহ খালোঁ, এই মাত্ৰ ভিন্নদে আহিছিলে।
আহ অহ'। আমাৰো এই বাবুক মিল চেক খায় বোলে, এয়া বনাই দিলোঁ। এশেহ
তুমি কি দি বনালা?
অ' মেংগো আৰু আম আৰু গাখীৰ। আৰু চেনি তেনেকৈ দি মিক্সিত মাৰি দিছোঁ। তেনেকে বনাই ঠাণ্ডা আইচ দি দিছোঁ। বৰফ দি কাৰণে তাৰপিছত আকৌ তাক গিলাছত দি খাব দিছোঁ।
সি চাগে বহুত ভাল পায় ন এনেকে।
অহ' বহুত ভাল পায়, তাক সদায় লাগে।
আৰু ইলাচি দিলে আৰু বোলে ধুনীয়া
আহ অ' ইলাইচি দিওঁ মই সি কিন্তু ইলাচি খাবলৈ বেয়া পায়।
অ' আচ্ছা, কিন্তু আহ মিক্সিত মা মিক্সিত মাৰুতে গোটে গ'ম নাপায় নেকি ন পুৰা ধুনীয়াকে।
অ' গ'ম নাপায়াই তেনেকে।
আকৌ, আকৌ, বনোৱাৰ পাছত অ' বনোৱাৰ পাছত আকৌ চেকি দিয়া নেকি?
নাই নাই চেকি নিদিওঁ, সেইটো স্মুথ হৈ যায় নৈয়ে। একদম পাতল ধুনীয়া মিহি, মিহি এটা সেয়া হৈ যা ডিজাইন লেয়াৰ এটা, তেনেকে। সি খাই ভাল পায়, আপুনি চাহ কিহেৰে খালে?
অ' সেয়া আনিছিলে, জেলেপী আনিছিলে।
অ'হ।
জেলেপি দি খালো।
অ' অ'।
ৰঙা চাহয়ে খাইছো।
উম, উম। এতিয়া, আহ অ' অ'। ক'তো ওলাই নাযায় এতিয়া?
এতিয়া নাযাও দে। ইমান গৰম ওলাই যাবলৈও চিন্তা কৰিব লাগে।
গৰমটো বহুত বেছি। অ' হয় দিয়ক। ঘৰত থকাই ভাল।
উম।
গৰমৰ বন্ধত কৰ'বাত ফুৰিব যাম দিয়া না।
আহ, যাম দিয়ক। আহিব আপুনি, এনেকে ওলাই যাম ক'ত যাওঁ, আ আমি প্ৰগ্ৰেমটো কৰি ল'ম, অ'। তেনেকে কৰি আমি ওলাই যাব পাৰিম।
কালি মিলিৰ বাৰ্থডে।
হয় নেকি?
উম। কালি মিলিৰ জন্মদিন। অ'কালি মতা নাই। কালি সিহঁত া সেয়ালৈ যাব, আমাৰ হেৰি সোমবাৰে মাতিছে মোক। সোমবাৰে মাতিছে, কৈছে কৈছে আহিবা, আহি পেলাই আমি সেয়া কি কয় অ' হামদামত খোৱাই দিম।
অ' অ', ভালেই দিয়ক, উম, হম।
অংকুক আকৌ খেত্ৰিলে পঠিয়াব নহয় মানে তাৰ লগতে অ, তাৰ লগতে গুচি যাম।
অহ, আগবেলা নে পিছবেলা?
আগবেলা
অ',
সি মিলিহঁতৰ ঘৰত মোক নমাই পেলাই সি খেত্ৰিলে গুচি যাবগে।
উম উম আমাৰ ইয়াত সোমাব। ঘূৰি আহোঁতে সোমাব আমাৰ ইয়াত
আহ ঘূৰি আহোতে যদি পাৰো আহ যদি পাৰো সুমাম দিয়া তোমালোকৰ তাত
অ সোমাই যাব পাৰিব
উম
আমাৰ বাবুৰ হেৰি দুদিন হে স্কুল যাব লাগিব ন তাৰপিছতো গৰম বন্ধই দিব সোমবাৰ আৰু মঙ্গলবাৰ
অ বাৰু উম
গৰম বন্ধ দিব আৰু তাহাঁতৰ
উম
স্কুল বন্ধ দিব
তাৰতো বৰ ফুৰ্তি চাগে
অ বহুত-বহুত ফূুৰ্তিত তাৰ এতিয়া ফুৰাব নিয়াহে কথা আৰু গৰম বন্ধত।
আৰু হেৰিলৈ যাবা নে মাহঁতৰ ঘৰতো যাবা?
অ মাহঁতৰ ঘৰ যাব লাগিব দুদিনমান থাকাকে।
অ' অ', টিংকুহতে সেয়া দিছে ন এয়া কি কয় কামাখ্যাত
অঁহ-অঁহ মা কামাখ্যাৰ ওচৰত গৈছিল।
উম।
এই খাদ্য দিব গৈছিলে তাৰে মানুহবোৰক।
কি ভাল লাগিছে সিহঁতি ইমান
অঁহ-অঁহ সেইটো প্ৰত্যেক বছৰে যায়। আহ প্ৰত্যেক বছৰে যায় ইহঁত। টি
ভাল লাগে উম, ইমান ভিৰ হৈছে বোলে এই
বহুত এবাৰতো বহুত হেঁচা-ঠেলাও হৈছে।
হেঁচা-ঠেলা হৈছে বোলে।
উম বহুত ভিৰ হৈছে।
আৰু কিমান মানুহ এ উম মানে উৰা খোজকাঢ়িব নোৱাৰি একদম পৰি-পৰি গৈছে
অ হয় দিয়ক সেয়াই আৰু ইমান ভিৰ তথাপি ভালে-ভালে গ'লগে আৰু হয়নে ভালে-ভালে গ'লগে
উম
এতিয়া আৰু উম, অ-অ আমাৰ অ, দুই তাৰিখে পৰিছে।
আমাৰ অ, আমাৰ এক তাৰিখ
এক তাৰিখ হয় ন।
উম,
অ-অ কি কৰিম বুলি ভাবিছে
আমাৰ ভাগৱত পাঠ হ'ব।
অ' অ'। আমাৰো সেই একেই ভাগৱত পাঠ, আহ আমাৰো ভাগৱত পাঠ কৰিব।
অ' আচ্ছা।
অ'। অ' সেয়াই আৰু। আহিব মাতিম আপোনাক, উম উম। আমি দেজনক ফোন কৰিছিলোি যোৱা কালি, অ' ফোন কৰ তেখেতে ক'লে মই দহটা মানত মই আহি পাম বুলি ক'লে। ভাগৱত পাঠ পঢ়াব ন দহ তাত আহিম বুলি কৈছে, তেনেকেই
আহিম দিয়া আমিও।
অ' আহিব, অলপমান সোনকালে আহিব।
অ' সোনকালেই যাম দিয়া। আম আমাৰ দেউজনেও কৈছে যে সোনকালে আহিব লাগিব কিন্তু, মই বেলেগত আৰু আছে মই তোমালোক তোমালোকৰ তাত সোনকালে কৰি গুচি যাম।
অ' অ' তেতিয়াহ'লে সোনকালে হ'ব প্ৰগ্ৰেমটো? সোনকালে হয় সোনকালে শেষ হৈ যাব?
অ' খালি গৰমটো নাথাকিলে হ'ল দিয়া, সেইদিনা ৰ'দ
অ' সেইটোৱে ময়ো ভাবি আছো, গৰমটো নাথাকিলেও হয়।
উম হম।
অকণমান একেদিন বৰষুণ দি থাকিলে তেতিয়া ভাল হ'ব আৰু।
ভাল হব উম, অ' সিফালে বোলে গাঁৱৰ ফালে ইমান বৰষুণ
অ' সিফালে বহুত বৰষুণ হৈ আছে গাঁও ছাইডে। সেইটো ছাইড বহুত বৰষুণ, অ' অ'।
সংগীতাই
কিন্তু আজি বতাহ এটা মাৰি আছে ঠাণ্ডা ঠাণ্ডা এতিয়া এইখিনি সময়ত। ঠাণ্ডা বতাহ আহিম মাৰি আছে তাৰমানে কৰ'বাত বৰষুণ আহিছে চাগে। সেইকাৰণে উম। সেইটোৰ কাৰণে ঠাণ্ডা বতাহ এটা আহি আছে।
আহিলেও হয় দিয়া ইমান গৰম ন।
উম আহিব লাগে চাগে আজি, আহ আহিব। চাগে আজি আহিব লাগে
উম।
অ'। কালিতো আকৌ দেওবাৰ। অ' আজি ৰাতি বনাম মই মাছ আৰু ফুল। ফুলেৰে মাছ বনাম। আপোনাৰ? আপুনি ভাল পোৱাটোৱেই বনাম। মই এতিয়া যেতিয়াই ফুলেৰে মাছ বনাও ন আপোনালৈ মনত পৰে। আপুনি যে ভাল পায়।
বহুত ভাল লাগে।
অ' মই বনাই থাকিলে আপোনাৰ মনত পৰে মোৰ বাইদেউৱে ভাল পাই ইমান ভোলেৰে মাছ বনালে।
আমাৰ ভিনদৈত নানেই ভোল কয় কি বোলে ভোল খালে বোলে পুৰণা বেমাৰে উগ দিয়ে।
অ' তেনেকে কয় মানুহে। এই গাৰ বিষ চিষ থাকে শিকিলে বোলে হয় বোলে তেনেকে, কিন্তু নাজানো আৰু কিন্তু ভোলৰ সোৱাদতটো বেলেগ হয় ন? জহা ভূল লগতে হ'ব লাগে ইমান ভাল লাগে খাই গোটেই ঘৰ গোন্ধাই
উম ম ত নিয়া
সেইটোৱে আনিব দিব ভিনদৌক বনাই খাব উম অ আৰু যাচ এনেই হেৰি কৰিব লাগে পিয়াজেৰে ভূল আৰু আলু ভাজিব সেইখিনিও আপুনি গৰম গৰম ভাতেৰে সানি খাবচোন ইমান ভাল লাগে খাই
হয় এইবাৰ কৰিম ৰবা এইবাৰ বনাম
অকণমান তেলটো যে পানীখিনি শুকাই তেলখিনি অকমান তেল তেল হৈ থাকে ন চব্জিখিনি তেনেকুৱাত বহুত ভাল লাগে সুধা ভাতেৰে খাব পাৰি আৰু আপুনি কি বনাব আজি
টো মই লেচেৰা আলু তেনেকে বনাইছিলো ভেন্দি ভাজিছিলো
আহ অ'।
ভেন্দি ভাজা চাজা চব শেষেই হ'ল এতিয়া বা কি বনাই
আহ
এতিয়া বা কি বনাই এতিয়া
অ অঁ থিকে আছে ৰাতি বাৰু ৰাতি ইমান বেছি সেয়াকে খাবও নালাগে ৰাতিয়ে এবাৰ পাতল আহাৰ খালে ভাল আমাৰ কাৰণে ভাল
আমাৰ শৰীৰৰ কাৰণেই
অ' আমাৰ শৰীৰৰ কাৰণে ভাল। পাতল আহাৰ যিমানে খাব ৰাতি সিমানেই আমাৰ কাৰণে ভাল।
আৰু যিমানে চাবাচোন মানে আমি পাতল আহাৰটো খাওঁ তেতিয়া টোপনিও ধুনীয়া
অ অ ধুনীয়া টোপনি আহে পাতল কে আহাৰ খালে মানে শুইও ভাল লাগে আৰু ৰাতিপুৱা একদম মানে সেয়া লাগি ভাল লাগে গাটো এতিয়া পাতল পাতল লাগে উম তেনেকে হয়, আমি ৰাতি পাতলকেই খাওঁ।
আচ্ছা।
কালিতো দেওবাৰ আৰু কালি প্ৰগ্ৰেম একোতো নাই ক
কালি একো নাই একোতো এতিয়ালৈকে হোৱা নাই।
অঁ অঁ। আমি দেওবাৰ দিনটোত মানে কি দুপৰীয়া সময়ত আমি মা মাংস খাওঁ। দেওবাৰ দিনটোত মাংস খোৱা যায়েই আমাৰ। বেলেগ আহ দেওবাৰ দিনটো মাংস খাই ভাল লাগে।
ভাল লাগে দুপৰীয়া।
দুপৰীয়া সময়ত খাই ভাল লাগে।
হম।
সেয়াই গৰমটো যেনেকে দিছে মাংস খাবও ভয় লাগে।
হয় দিয়া উম হম।
উম।
এটা ৰুমৰ পৰা সেইটো ৰুমলৈ গ'লে কি গুপ গুপ
অ বহুত গৰম, আমাৰ গোটেই খিৰিকী খুলি থৈ দিছো। সেইফালৰ পৰা বতাহ অ গোটেই ৰাতি আমাৰ খিৰিকী খোলা থাকে। সেই বতাহ সোমাই যে তেতিয়াহে ৰুম ঠাণ্ডা হয় আমাৰ। এতিয়া মই থওঁ বাইদেউ।
অ' দিয়া থোৱা।
অ' আকৌ ফোন কৰিম।
অ' দিয়া।
দিয় হ'ব দিয়ক ৰাখিছো। বেছি কৰিলে এঘাৰ মিনিট কৰিব। কথা এনেহে পাতিব লাগে।